উম শুনিছ নাই
শুনিছোঁ, ক'।
উম, কি কৰি আছা?
এই শুব লৈছো।
অঁ, ভাত খালি?
ভাত খালোঁ বাৰু।
অঁ কিহে খালি আজি?
ভাতটো আজি মাছ আছিলে মাছ কিনি আনিলোগে।
উম্।
মাছেদি খোৱা হ'ল।
ত', আজি শাক, শাকৰ লগত মাছ।
অ', এই টোপনি গলিয়ে নিকি?
নাই, সেই টোপুনি নাহে নহয় এতিয়া।
উম, থাকক মানে অলপ দেৰি লাগে।
আছো, অলপ দেৰি।
ককা ভালে নে?
বতৰ ভালে বাৰু এতিয়া।
হুম,
কি কৰি আছা?
উম, এতিয়া এনে অকমান বহি আছোঁ।
অ', উম, হুম, এই তহঁতৰ ফালে বতৰ কেনেকুৱা?
উম, অ, এইফালে বতৰ-বতৰ ধুনীয়া। বতৰ পোৰা ধুনীয়া।
অ',
গৰম চৰম দিছে নে?
গৰম হৈছে বাৰু অলপ।
উম,
কি কৰিব উপায় নাই আৰু এনেকুৱা বতৰ হৈছে।
উম, উম, বাকী, এতিয়া বৰষুণ দিছিলে নি আজি?
বৰষুণ দিছিল অলপ আগত।
উম, পানী, চানী হৈছেনে?
পানী বাঢ়িছে, পানী বহুত বাঢ়িছে।
পানী বাঢ়িছে ন?
উম। চিন্তা নাই এতিয়া আমাৰ পানী বাঢ়িলেও।
উম। এতিয়া বেলেগ জেগাত যিমান পানী বাঢ়িছে, আমাৰ জেগাত পানী ইমান হোৱা নাই।
আমাৰ ইমান হোৱা নাই অ'।
উম।
আমাৰ ৰাস্তাটো বনাই দিলে ন' সেইটোকাৰণে ন-নহয়
এতিয়া ৰাস্তাটো ঠিকে আছেনে?
ঠিকে, ঠিকে, ঠিকে, আজি বনাই হৈ গ'ল।
আজি হৈ গ'ল ন? উম, হম, এতিয়া খানাতো কথা পাতিব লাগিছিলে ন?
খানাটোৰ কথা, মই কৈ আছোঁ।
খানাটো পাতিবতো এতিয়া বৰষুণ দি আছে নহয়, এতিয়া বৰষুণ। এতিয়া মানুহৰ ঘৰত খাই লৈ পেলাই খানাটো ভাল নালাগিব।
সেইটোৱেটো।
উম। ইনে ভাল জেগা এটাত খালে ভাল লাগিলে হেতেঁন। এতিয়া বৰষুণো দি আছে নহয় এতিয়া। বৰষুণ দিলেও খানাটো খাই ভাল নালাগিব। এতিয়া এ, ল'ৰা ভালেই হ'ব। ভাল দিন এটা চাই লৈ পেলাই খানাটো খাব লাগিব।
উম, নতুন-নতুনকে দোকান এখন খুলিছে। উম খুলিছে এখন হেৰি গাহৰি তিনিশ টকাত পায়।
গাহৰি তিনিশ টকাত?
উম এক কেজ-এক কেজি।
কটানে? অ' ক'ত খুলিছে এইটো জেগাত? ক'ত কোনখনত মানে এনে, আমাৰ দলং দলঙৰ চাইদত সেইপিনে আমাৰ ওচৰতে।
দলঙৰ চাইদে।
অ' একেটা জেগাতে নি?
অকন আগলে।
অকমান আগলে ন। অকল গাহৰি পায় নে বেলেগ পায়?
গাহৰি-গাহৰি অকল গাহৰি।
এনেই বেলেগত কিমানকে এককেজিত।
এনে ধৰ চাৰিশ চাৰে চাৰিশ।
এইটো কেনেকোৱা গাহৰি দিছে ঔ ভাল গাহৰি নে বেয়া গাহৰি বাৰু?
হয় হয় তোৰ ঘৰটো ফোন কৰিলে ঘৰটো দিথৈ যাবহি।
অ' এনে ঘৰত দিলে পইচাটো বেছিকে লয় মানে?
অ' লব চাগে। আমাৰ যে নতুনকে যে মাংসৰ দোকানখন খুলিছে যে।
উম।
ইয়াত তেনেকোৱা দোকান এখনেই খুলিছে।
অ' চেণ্টাৰ ইটো চেণ্টাৰ পাবগে লাগে নেকি?
চেন্টাৰ পাবগে লাগে অ'।
অ' চেণ্টাৰতে নে চেণ্টাৰৰ আগলে?
চেণ্টাৰতে খোলিছে বুলি শুনিছো।
অ'। থিকে আছে ভালে কৰিছে। এনে বাকী বেলেগ নেপায় নহয় অকল সেই টোহে পায় ন?
সেইটো সেইটো আকল উম অকল গাহৰি।
আধা কেজি তেতিয়াহ'লে ডেৰশ টকা আ ভালেইচোন।
উম, খাব পৰি কাইলে খাই দিও নি?
খাই দিব পৰা যায়।
অ'। তেতিয়া হলে ওলাই আহিবি খাম। উম কাইলে খাই দিম। বাহন আছেই
উম,
কেইটা বজাত আহিবি? এঘাৰটা মান বজাত আহিবি।
উম, হৈ যাব এঘাৰটা মান বজাত গুচি যাম।
উম, অ' সেইটোৱে শুই উঠিয়ে গুচি আহিবি। দুপৰীয়া ভাত দুপৰীয়া ভাতটো ইয়াত খাই দিম আও।
উম, খানাটো খাই দিম। উম, বাকী এতিয়া বৰষুণ নিদিয়ে নহয় চাগে আজি ন।
বৰষুণ দিবও পাৰে পিচলে।
উম, এই ৰাতিপুৱা সময়ত দিব চাগে।
অ' ৰাতিপুৱা দিব পাৰে। বতৰটোৰ কথা ধৰিব নোৱাৰি আজিকালি।
বতৰৰ কথা আজিকালি ধৰিব নাই।
কেতিয়া কি হৈ যায়।
উম, সেইটোৱে।
উ এৰি মান
উম,
কাইলৈ ওলাই যাম দুতিয়া মাংসো আনিমগে।
মাংসটো আনিমগে ত ধুনীয়াকে বনাই আকৌ পেলাই খাম।
উম,
তাৰপৰা আজি দোকান খলি নাই।
দোকান খুলিছিলো।
উম, কেনেকুৱা হ'ল দোকান।
দোকান গলোঁ দোকানৰ ওঠৰ ৰাতিপুৱা গলোঁ। তাৰপিছত দোকান কৰি আহিলোঁ তাৰপিছত দোকানত বতৰটো বেয়া যে মানুহ চানুহ ইমান নাই আজি
উম, বেপাৰ বেয়া মানে আজি।
মানে মোটামুটি গৈছে আৰু
উম, ঠিকেই আছে।
ঠিকে আছে বাৰু হ'লেও
উম।
তাৰ পিছতো বন্ধ কৰি আহিলোঁ। মাছ কিনিব গলোঁ মাছ যেনে আমি আকৌ ফালে লগৰ কেইজনৰ লগত ওলাই গ'লোঁ তাৰপিছত, ওঠচোন কিবা কিবি খালোঁ আৰু তাৰপিছত আহিলোঁ। খোজকাঢ় গৈছিলোঁ।
উম, অলপ দৌৰা কৰি মানে
আগলৈ গৈছোঁ।
অহ'
তাৰপিছত আহিলোঁ মাৰিলোঁ। তেনেকেই দিনটো গ'ল আৰু
উম, আহিলো প্ৰায় ডাইৰেক্ট মানে মাছ আনিব লাগিবলগীয়া মানে।
আমাৰ
অ'। কালিও দোকান এখন খুলিব নহয়।
খুলিব, খুলিব।
খোৱা বোৱা কৰিলোঁ, কৰিলোঁ।
কাইলৈ আমাৰ দোকান বন্ধ থাকিব নক'লে।
উম, কি হ'লে?
কালি দেওবাৰ
অ', কাইলে দেওবাৰ অ'।
উম।
তাকে হে খাৰু ভাত, নিমখ ল'লো হালধৰে মানে নিম-নিমখ ল'লো পিয়াজ অকমান ল'লো। অ', জলকীয়া ডালটো তাৰপা মাংস এনেকে শুকানকে বনাইছিলে অলপ। তেনেকে খেলো আৰু দালি চালি নাই তেনেকে খেলো আজি।
অহ, তেনেকে খাব লাগে মান
সদায় ইমান ভালকৈ শাৰীৰো ভাল নহয়।
সেইটোৱেটো।
মানে দুদিনমান নিৰামিষ খালোঁ।
উম।
সেইকাৰণে আজি আও
এ
মাংস অকণকে খালোঁ আৰু। আৰু এটা এইয়া মাংস নোখাৱাই এইয়া আজি তিনি, চাৰিদিন মানে হ'ল আৰু হ'ল আৰু এইকেইদিন মাছেই খাই আছোঁ, মাছ উম, নিৰামিষ তেনেকে খাই থকা হৈছে। মাছ মানে কিনি আনে আৰু, কিনি আনে, কিনি আনে জালত নাই মাছ। উম। জাল পাতিলেয়ো মাছ চুৰে নিয়ে।
অ', জাল চুৰে নিয়ে নি?
অ'।
তুহঁতৰ ফালে চুৰটো বেছি অলপ।
বেছি।
আমাৰো চুৰ আমাৰ ফালেও চুৰ হৈছে আমাৰ ডাকোৱাল কুকুৰা এটা আছে নহয় পৰহি
উম পালা নাই।
খাই পালা
উম এতিয়া কিমান আছে এতিয়া
আছে তিনিটা
ডাঙৰ হৈছেনে?
ডাঙৰ
তিনি চাৰি কেজি মান হ'লনে?
আমিন ডাঙৰ নহয় লোকেল মূৰ্গীহে।
অ'-অ'
ত মূৰ্গীটোৱে কণী পাৰিছানে এতিয়া
আমাৰ পাইছে-পাইছে আমাৰ তিনিটামান পাৰিলে। কালি খালোঁ।
এটা দিবি আক।
এটা দিম বাও, কাইলৈ পাৰিলে বাও দিম বাৰু এটা।
অ।
তিনটা পাইছিলে, আমাৰ ঘৰৰ তিনটাই খায় দিলো। এবাৰ দিম বাও এটা।
উম।
বব দিব তোক।
খাব লাগিব, কি বুলি কয় এই এতিয়া ওলাই যাবি নাই?
আকৌ।
হা।
ওলাই যাওঁ নি?
যাব পাৰি, কিন্তু দোকান খোলা নাই নহয় এতিয়া।
দুকান খোলা নাই বাৰু অকমান দেৰি কে যাম আক, খুলিব নহয় দুটা আহৈতা মান বজাত খোলে নহয়।
এ ৰাৱণৰ দুকান।
উম, চাহ খাবলে যাম।
চাহ খাবলেকে যাম অ।
উম তই নুশুবি আও।
মই নুশু।
উম সঁচাকে আজি যাম দেই?
যাম।
উম, কেইটা বজাত খোলে বাও।
দুটা মানত খুলিব।
দুট মানত অ ঠিক আছে পুৰা নিজান হৈ আছে পুৰা সন্ধিয়া মানে সন্ধিয়া সন্ধিয়া নিচিনা হৈ আছে ইমান ৰাতিও নহয় আৰু ধুনীয়াকে যাব পাৰি
তাকেইটো
তা পা কি কৰি আছ এতিয়া
মোবাইল চাই
উম
তাক তাকেতো কি বুলি কয় উম হেৰি কিবা এটা ব্যৱস্থা কৰো আৰু ফুৰিব লগাতো
ফুৰিবলৈ যোৱাটো উম, আজি গম পালোঁ মানে হেৰিলে গ'লো।
কি?
অকণমান আগৰলৈ যাব, যোনটো জেগা কৈছিলোঁ, তাতকে অকমান আগলৈ যা বেলেগ এটা জেগা লৈ সেইটো জেগা এতিয়া পাঁচটা মানুহ ওলাই গল আকৌ।
হুম,
উম,
কালিৰ কাৰণে নেকি?
জেগা নাই অ,
অ', জেগাবিলাককে কবি।
এতিয়া তোৰ এনে বাহন চাহন আছে যদি ওলা এটা জেগাটোত যাওঁ।
ক'ত?
শূন্য।
উম, সুন্দ বাঁহৰ পাৰি জানো?
পাৰি আমি এতিয়া বাহন লৈ যাম।
হয় নেকি কবি মোক।
আমি তিন তাৰিখ মানে যাম।
উম।
লগৰতোয়ে মই যাম মোৰ বাহনখন লৈ যাম।
অ'।
এতিয়া কোনোবা এটা উলিয়াই লৈ পেলাই তই বাহন এখন লৈ মেলি যাওঁ ব'ল।
যাব পাৰি।
উম। দুদিনৰ কাৰণে যাম।
উম। চিনাকি আছে নেকি?
মানে হেৰি হ'ব, আমি যাম সেইটোৱেই ‌ফালেদি যাম।
অ'।
আমাৰ এইফালেদি হাৱা ফালদি যে, যায় যে।
গম পাইছোঁ।
উম, তাতে গৈ লৈ পেলাই ইটাত থাকিম গৈ ইটা যে
উম।
নগৰখন যে, ইটা।
গম পালোঁ।
অ', তাত থাকিমগে আমি ইয়াৰ পৰা যাম তিনটাত যাম, তিনটা মানত তাৰপা গৈ লৈ পেলাই আমি তাত, আমি সন্ধিয়া, সন্ধিয়া তাৰপা, তাৰপা অ', লগৰ আছে, তাত থাকিম গে। তাৰ ৰুমতে, অ' থাকি পেলাই আমি